হেল্ল'।
হেল্ল'।
কি কৰি আছা।
আছো ৰবা এনে তুমি।
মইো আছোঁ ৰবা বিহুৰ প্ৰিপাৰেচন কৰি আছোঁ।
বিহু।
অঁ।
মানে কেনেকুৱা আৰু এইটো।
বিহু আৰাতো মইতো অসমৰ হয় নহ ত অসমৰ আমাৰ ইয়াৰে। তিনিটা বিহু আমাৰ মানে পালন কৰা হয় ফেষ্টিভেল হিচাপত। আমাৰ অসমীয়া বিলাকৰ। তাৰে এইটো এইবাৰ ফাৰ্ষ্ট মানে এইটো বহাগ বিহু। পালন মানে আহি আছে ন তাৰ কাৰণে প্ৰিপেয়াৰেচন কৰি আছোঁ।
অঁ আচ্ছা মানে কিবা টাইমত হয় আৰু এনেকৈ।
অ টাইমতে হয় এটা এটা ছিজন হিচাপত হয় মানে এতিয়া।
অ অ।
ভা এতিয়াতো বহাগ বিহু ষ্টাৰ্ট হ'ল। এতিয়া তাৰপিছত আহিব কাতি বিহু তাৰপিছত এইটো মাঘ বিহু।
আচ্ছা।
উম।
মানে কেনেকুৱা কি কৰে মানে এইটো বিহুত।
কেনেকুৱা কি মানে ইয়াত। তো আমাৰ বেছিভাগতো বহাগ বিহু বিলাকতো এতিয়া আমাৰ ঘৰে ঘৰে পতা নিচিনাই হয়। এতিয়া আমি গুৱাহাটীত আছো কাৰণে বেছিভাগ ঘৰে ঘৰে এনেকে কিবা নহয় কিন্তু। উম ক সেইবিলাক এনেই গাঁৱতো ঘৰে ঘৰে যোৱাৰ নিচিনা ঘৰে ঘৰে গৈ কিনে। ঢোল পেঁপা এইবিলাক বজাই বিহু মাৰে বিহু নাচে। তাৰে পিছত অ প্ৰগ্ৰেমৰ নিচিনাই হয়। আমাৰ ইয়াত আৰু এনেকুৱা উম মানে কি মঞ্চ চঞ্চ হয় আমি যিহেতু গুৱাহাটীৰতে আছো এতিয়া গুৱাহাটীত মঞ্চ চঞ্চ পাতে মঞ্চ হৈ কিনে তাতে প্ৰগ্ৰেম চগ্ৰেম হয় গায়ক চায়ক আহে উম আৰু
এনেইটো এইটো বিহুতে পিঠা চিঠা বনাই ন
আচ্ছা পিঠা মানে কেনেকুৱা টাইপৰ আৰু?
কেনেকুৱা ঠাইপ মানে আ আমাৰ এইটো শুকান পিঠা বুলি কয় এটা
উম
এটা শু সেইটো পিঠা বনাই সেইটো পিঠা মানে বেছিভাগ থাকেই এইটো আমাৰ অ এইটো বহাগ বিহুত অ ট্ৰেডিচনেল হয় লাৰু, আদি থাকে। এতিয়া ইয়াৰ পিছতো আহিব কাতি বিহু। ত' কাতি বিহুৰ টাইমত কাতি বিহুৰ টাইমত আৰু কি এয়া আহ বেছিভাগ এনেকুৱা কৰা নহয় তাতে ইহঁত আহ ক'ত আছে এতিয়া গ পথাৰত গৈ কিনে চাকি বন্তি জলোৱা হয় তাতে। যাতে ধান বিলাক বেয়া হৈ নাযায়।
আচ্ছা।
অঁ তুমি কৰ হয় নো এনেই?
হেল্ল!
হেল্ল!
হেল্ল!
হেল্ল! হেল্ল!
হেল্ল!
হেল্ল! শুনি আছা নে?
উম উম শুনা পাইছো এইবাৰ কোৱা
অ তুমি অসমত আহি পোৱা নাই নেকি?
মই এবাৰ গৈ পাইছো কিন্তু ইমান ভালকে গম নাপাওঁ আৰু।
অ আহিবা বিহু টাইমত আহিবা বেছি ভাল লাগিব।
অঁ হ'ব দিয়া পাৰিলে যাম বাৰু।
উম তোৰ বেছিভাগ কাতি বিহু টাইমত ইমানটা মানে কি গাঁৱত অলপমান ভাল লাগে কিন্তু গুৱাহাটীত ইমান মানে গম মানে পালন কৰা নহয় ন এয়াত পথাৰ চথাৰ ইমান নাই। ত' গাঁৱত অলপমান মানে বিহু টাইপটো লাগে কিন্তু ইয়াতে ভ এইটো বহাগ বিহু তো বেছি মানে বেছি ভালকে পালন কৰা হয় আৰু বেছি ভাল লাগে বহাগ বিহু আৰু মাঘ বিহুতো ভাল লাগে। কিন্তু বহাগ বিহুৰ কাৰণে
মানে অ বিহু ডেন্স হয় কিবা কিবি হয় আৰু?
অঁ।
মই মানে সৰু তে মানে গৈ অ', সৰুতে মানে গৈ পাইছিলো, সেইকাৰণে ভালকে ইমান এটা গম নাপাওঁ আৰু
অ' আহি পাই ইয়াতে, ভাল লাগে, কিন্তু সেয়াই আৰু বিহুৰ টাইমত বেছিকে ভাল লাগে আৰু। চববিলাক এনেকে প্ৰগ্ৰেম হৈ থাকে।
অ'।
উম।
বাকী আৰু দুটাই নে আৰু বেলেগ কিবা আছে আৰু।
বেলেগ কিবা মানে, ক'ব গ'লে আমাৰ এই তিনিটা বিহুৱে আমাৰ মানে বহুত বেছি আ, আমাৰে ফেষ্টিভেল টাইপত, অসমীয়া হিচাপত তেনেকুৱা হয়। বাকী, আমাৰ ফাল এইটো বহাগ বিহুত। অ', এইকেইটা মেইন, বহাগ বিহুত আৰু সাতটা বিহু থাকে। কিন্তু সাতটা বিহুৰ, উ বেছিভাগ মানে এইটোত গৰু বিহু, মানুহ বিহু এনেকুৱা আৰু কৃত্ৰিম সা আৰু আৰু কেইটামান আছিল এইকেইটা মোৰ ইমান এটা মনত নাই।
আৰু সাত বিহুৰ দিনাখন, আমাৰ ইয়াত বে-বেছিভাগ এনেকুৱা সাতবিধ আ শাক তুলি তুলি এনেকুৱা কৰে ন। বনায়
মানে ৰান্ধে আৰু।
অ', ৰান্ধে।
অ'
বাকী বাৰু মই এতিয়া য'ত আছো, তাতে মানে প্ৰগ্ৰেম চগ্ৰেম কৰে কিন্তু মানে এনেকুৱা বেছি নহয় আৰু ইমান এটা মানে ফিল নহয় আৰু সেইটো।
অ', তোমাৰ তাতে চাগে বেছিভাগ এনেকুৱা উম, কনচাৰ্ট টাইপৰে হয় চাগে।
অ', সেনেকুৱা সেইবিলাক বেছি আৰু মানে বিহু আছে, আচামিছ মানুহ আছে, কি সেইবিলাকে পাতে আৰু।
আচ্ছা। ইয়াতে আহিবা, ইয়াতে মানে কি ভাল লাগে আৰু আৰু বিহুৰ টাইমত বেছিকে ভাল লাগে, ৰাতি প্ৰগ্ৰেম বিলাকত বেছি ভাল লাগে, যেতিয়া চিংগাৰ বিলাকো আহে ন, তেতিয়া ভাল লাগে।
আচ্ছা।
ইয়াত মানে দিন হিচাপত মানে এদিনত এনেকুৱা হিচাপত নহয় মানে য'ত যেনেকে পাতিব পাৰি। এ, দিনত মানে এদিনতে বহুত কেইখন প্ৰগ্ৰেম থাকে। বহুত জাগাই জাগাই প্ৰগ্ৰেম হয় এনেকুৱা।
চিংগাৰ এ, চিংগাৰ বিলাক আহে।
উম, ছিংগাৰবিলাক আহে। আমাৰ ইয়াত টিকেট কাটিব নালাগে আৰু তি চিংগাৰ চাবৰ কাৰণে।
অ', অ', মানে কনচাৰ্টৰ নিচিনা নহয় আৰু।
অ', নহয় কনচাৰ্টটো টিকট কাটিব লগা হয় ন, আমাৰ বিহুৰ টাইমত মানে এ, যোনে চবেই চাব পাৰে, মুকলি বিহু হয় আমাৰ ইয়াত আৰু অ', বেছি মানে, মুকলি বিহু মুকলি বিহু মানে তোমাৰ আ পথাৰ টাইপৰ সেনেকুৱা টাপইৰ সিহঁত অ গোটেইবিলাক মানে ৰাউণ্ডকে বেছিভাগ বহি লয় সেনেকুৱাকে হয়। মাজৰখিনিত মানে এ যে আমাৰ খালী জাগা থাকে ন সেইখিনি জাগাত মানে বিহু ডান্স মানে এনেকুৱা গান চান গোৱা হয়। ডান্স কৰা হয় সেনেকুৱাকে পাতে মানে খালী পথাৰ টাইপৰ জাগাত পাতে। অহ ষ্টেজ না নাথাকে।
আচ্ছা
মানে পথাৰখনতে মানে সেনেকুৱা কৰি দিয়ে।
অ
ষ্টেজ বিহুবোৰো ভালেই লাগে মুকলি বিহুটোও ভাল লাগে অ ৰা তা তাতে হয়
উম হুম বাকী তুমিতো ইয়াতে গুৱাহাটীতে থাকা বিহুৰ টাইমত নে গাঁৱত যোৱা। পিঠাৰ
গাঁওটো যোৱা হয় কিন্তু গাঁওত মানে কি এতিয়া যিহেতু গুৱাহাটীৰ হয়।
অ
অ' এইয়াতে যিহেতু গুৱাহাটীৰে মানে ইয়াতে সৰু পৰা আছো ত' গাঁওত যাওঁ কেতিয়াবা কেতিয়াবা।
উম অ' বাকী তুমি যে ক'লা এইটো শুকান পিঠা নে কি কেনেকে বনাই এইটো ৰেচিপিটো। হেল্ল
ৰেচিপিটো তোমাৰ এইটো চাউলটো গুৰা কৰি লৈ বেছি হেল্ল
হেল্ল' অ
হেল্ল
হেল্ল'
ইয়াত বেছি মানে কি ইয়াৰ খোৱা হয়
হুম
এনেকুৱাকে শু শুকাই লয় ফাষ্টতে এনেকুৱাকে গুড়া কৰি লয় গুড়া কৰি লোৱাৰ পিছত নাৰিকল থাকে ন নাৰিকল অ' নাৰিকলটো সেনেকুৱাকে তুমি যদি লাৰু বনোৱা লা আৰু লাৰুটো মানে কি উম একেবাৰে ধুনীয়া বগা হ'বৰ কাৰণে একদম নাৰিকলৰ তলৰ লেৰাটো মানে দিয়া নহয়। কিন্তু পিঠাৰ টাইমটো তুমি দিব পাৰা সেইটোত কথা নাই। তোমাৰ অলপমান ৰঙা ৰঙা টাইপৰ থাকে ন ওপৰৰ খিনি নাৰিকলৰ সেইখিন দিলেও কোনো কথা নাই ভালে
টো সৰু সৰু
ভালে লাগে বেয়া নালাগে অ সৰু সৰুকে কাটি লৈ কিনে গুৰা কৰিব পাৰি। বা তুমি মিক্সিত যদি গুড়া কৰা সেনেকে কৰিব পাৰা আমাৰ যিহেতু এতিয়া গুৱাহাটীত ঢেকি এনেকে- পোৱা নাযায় কিন্তু গাঁৱত ঢেকি আছে বা বাছে তাতে চাউল হেৰি কৰিব পাৰি আৰু আমাৰ ইয়াতো অ বেছিভাগ মানে কি এয়া অ বঠি থাকে বঠি বঠি দি ৰুকে।
বঠি অ' বাকী অইল চইলটো চাগে ব্যৱহাৰ নহয় ইয়াতে।
অ' বেছিভাগ ব্যৱহাৰ নহয়।
অঁ। মই মানে একবাৰ নে দুবাৰ ট্ৰাই কৰি পাইছো আৰু, অলপ মনত আছে।
অঁ। সেইটোৱে নাৰিকলটোৰ ভিতৰত দি দিয়া হয়, দিয়াৰ পিছতে মানে সেনেকুৱাকে বনোৱা হয়, কিন্তু সেইটো এনেই আজিকালিতো বেছিভাগ বজাৰতো বিক্ৰী কৰে এইবিলাক। আগতে এইটো বেছিভাগ বজাৰত বিক্ৰী কৰা নাছিল। বনাই থাকোতে খাই বেছি ভাল লাগে, বেছি টেষ্টি হয়।
হয় নেকি।
উম, বজাৰৰ টাইমত সেইটো এইটো ঠাণ্ডা হৈ যায় ন, ঠাণ্ডা হৈ গ'লে মানে টেষ্টিত টেষ্টটো অলপ বেলেগ হয়, আৰু গৰমে গৰমে খাই কিনে টেষ্টটো অলপ বেলেগ হয়।
অঁ, আজিকালি আৰু চব বস্তু তেনেকুৱাই।
এইটো ব্যৱসায় কাৰণে এইটো ভাল ব্যৱসায় হয়, কিন্তু হ'লেও এইটো মানে কিবা নহয় কিবা এটা কৰি খাবই লাগিব।
সেইটোৱে বাকী আৰু চুগাৰ কিবা দিয়ে নে চেনি তেনি।
উম, দিয়া হয় ইয়াতে তুমি, গুুৰো দিব পাৰা।
আচ্ছা।
চুগাৰ যদি নিদিয়ে তুমি গুড় দিব যদি বিচাৰা গুুৰ দিব পাৰা। গুৰে দি বনাব পাৰা। নিজৰ ইচ্ছা তোমাক তিলো দিয়া হয় আমাৰ তিলৰ লাড়ু থাকে। তিলৰ লাড়ুও বনাই।
অঁ।
মানে এইটো পিঠা বেছিভাগ আমাৰ কাতি বিহুত আমাৰ বনোৱা নহয়। বহাগ বিহু আৰু ভোগালী বিহু টাইমত বনোৱা হয়।
অঁ মানে দুটাত বনোৱা হয় আৰু।
অঁ। গুড়া খুন্দিবৰ কাৰণেতো বেছিভাগ আমাৰ ইয়াত অলপমান প্ৰব্লেমেই হৈ যায় গুৱাহাটীত। গাঁৱতে গাঁওতো অলপমান ভালে হয় তাতো ঢেকিছে ঢ়েকীটো বেছি ভাগৰ ঘৰতে থাকেই।
উম, মিক্সিতটো চাগে ইউজ নকৰে বেছিভাগে।
নকৰে বেছি খাবৰ মানে মিক্সিত মানে ই কৰিলে কি হয়। পিঠাটো মানে ভাল নহয়, অলপমান বেয়া হৈ যায়। মানে আঠাটো অলপমান কম হৈ যায়। কিন্তু মানে ঢেঁকী কৰিলে বেছি ভাল।
চফ্ট হয় আৰু বস্তুটো।
বহুতেটো অঁ আৰু ইয়াতে বহুতেতো উৰালতো কৰে উৰাল থাকে ন। সেইটোতো আৰু কিন্তু
উওৰাল
উ এনেকুৱা আহ তুমি দেখি বাই, সেই চাই দেখিলে গম পাবা অঁ চাউল খোন নাই।
অঁ।
দিয়া তেনেহলে আহিবা কেতিয়াবা। অসমত আহিলে ক